হেল্ল' হেল্ল'-হেল্ল' শুনিলা। শুনা নাই। হেল্ল' মাৰ আহিছেনে নাই?
অ' কোৱা?
কি কৈ আছা? কি কৰি আছে?
আছো এনে, আছো এনে আছো।
অ', ভাত খালে নাই, ভাত খালে নে নাই?
ভাত বনাইছো, তুমি কি কৰি আছা?
মই সেই কিলালৈ যাব ওলাইছো।
অ', ভাত খালা?
তুমি যাবানে নোযোৱা?
এ মই নাযাও এতিয়া, ঘৰত কাম আছে। এ আজি মানে অলপমান কাপোৰ ধুব আছে, এইকেইদিন বৰষুণত কাপোৰ চাপোৰ ধুব নোৱাৰিল আৰু আজি সাতৰ চোৱা গৈছে নহয়।
অ'।
লাগিব তাৰপিছতে এনেকে কাম অলপ আছে, তুমি ভাত খালা নেকি?
হা হা?
খালাই নেকি?
হা হা?
ভাত খালাই, নেকি ভাত খালাই নেকি?
ভাত খালোঁ মই, তুমি খালানে নাই?
নাই মই বনাই থৈ দিছোঁ আৰু, খাম আৰু বনাই কৰি থৈ দিছোঁ খাম বোলোঁ।
অ', আমাৰ এইটো কি বুলি বৰষুণ পৰি আছে ন' ঘৰ, চৰ মুচিবই নোৱাৰিম একো।
অ', বৰষুণতো ইয়াতো দি আছে।
অ', এইটো কাৰণে যাবই নোৱাৰিম।
বৰষুণ দি আছে।
মানে কি বুলি কয় কাপোৰ, চাপোৰ একো ধুব নোৱাৰি মানে এইবিলাক সাতৰ চোৱা হ'লেও মানে, কাইলে মানে
কালি অ', বহুত ডাঙৰ ধুমুহা আহিছেনে এনেকে দচটামান বজাত
অ', তোমাৰ লাইন আছেনে নাই এইপিনে? আমাৰ পিনে লাইনো কাটি দিলে।
হা, হা
আমাৰ ইয়াতো লাইন নাই। হেল্ল'!